অ', কোৱা।
কি কৰি আছা।
এনে আছো ৰবা।
হয় নেকি? অ' যু পৰিয়ালত ভাত-চাত খালানে?
হয় বনাম ইতা ভাত।
হয় নেকি কিহৰ লগত বনাবা?
শাক আছে শাক চাক বনাও।
হয় নেকি?
হয়।
শাক-পাচলি খাই কি ভাল পোৱা নে?
হয় ভাল লাগে শাক-পাচলি খায়।
হয় নেকি? কেতিয়াবা বজাৰত গৈছে নেকি শাক- পাচলি আনিবৰ কাৰণে?
হয়- হয়-হয় মই বজাৰ কৰি বৰ ভাল পাও মানে আমাৰ এইফালে মানে শনি বজাৰ হয় নে! বজাৰ সময়ত মানে বৰ শাক-পাচলি লাগে আৰু মানে গৈ বহুত ভাল লাগে। সেইদিনা লেটেকু আনিলো। ভাল লাগিলে খাই কে
অ' মোৰ মই মোৰ সেইটো লেতুকাটো মোৰ নাম মন মনত পৰা নাই মই চাই আছো, এইটো কি বস্তু এই মই খাইছো কিন্তু নাম মনত আজি তুমি লেতুকা ক'লা নহয়। অ' কিমান আনি কিমান টকা লৈছে, অ' আজিয়ে মনৰ ওপৰত উম'।
অ' মানে বৰ ভাল লাগে ইতা বৰ্তমান ওলাইে আছে ন' সেইটো কাৰণত বেছি টেঙা আছে। আৰু ওলাও যেতিয়া ভালদৰে ওলাই যাব ন তেতিয়া আৰু ভাল লাগিব খাই কেনে
হয় নেকি উম মই লেটুকা লাষ্ট টাইম যোৱা বছৰে খাইছিলোয়ে।
যোৱা বছৰ খাইছিলে নেকি? অ' খাবা, খাবা নতুন ফল মানে ওলালে আৰু খাবা আৰু অলপ।
এ লেটু লেটুকাৰ গছটো দেখিছে চানে তুমি?
হয় মানে দেখা নাছিলো, মাহঁতে দেখিছে বাৰু কয় বহুত মানে ধুনীয়াকে লাগে তলে-তলে লাগে বোলে।
হয় নেকি অ মই লেতুকা গছ দেখাই নাই
অ দেখাই নাই নেকি? তুমি মই দেখা নাই মাহঁতে দেখা দে পাইছে আৰু এনেই মই মে চাৰ্চ মাৰি চাইছিলো মাহত গৈছি না এনেকুৱা গৈছে বুলি ত ছ মই মানে চচ মাৰি খালোঁ আৰু
অ মোবাইল থকাৰ কাৰণে আজিকালি মানুহে নেদেখা বস্তু একো নাই ন পাইলৰ পৰা মোবাইল থকাৰ কাৰণে মানুহে নেদেখা বস্তু একো নাই বুলি কলো
হয় হয় ঠিকেই ক'লা তুমি
চব দেখি
চব পোৱা যায় মানে তুমি মোৰলত যি বিচৰাা আগৰ বস্তু চব পাবা আৰু
উম সেইটোৱে ক'ব গ'লে ভালো আছে ক'ব গ'লে বেয়াও আছে
অ এইটো হয় মানে তোমাৰ নিজৰ লগ কথা আৰু ন তুমিতিয়া যদি ভাল বস্তু চোৱা তে আমি ভ ভালে হ'ব আমি মই যদি বেয়া বস্তু চাওতো বেয়াই হ'ব
আহ
উম হয় বাৰ হয় কোৱা আছো উ হয় কোৱাছোন হেল্ল' শুনি পাইছা নে